হেল্ল',
হয়। হেল্ল',
অ' কি কৰিছা?
এনে বহি আছো। কল আৰু-আৰু
অ',
তুমি কি কৰিছা?
মই এনে আছো ঘৰতে বহি আছো বাহিৰলৈ যাব নোৱাৰি ন। ইমান প্ৰদূৰ্ষণ বাহিৰত।
অ' প্ৰদূৰ্ষণৰ কথা নকব ইমান প্ৰদূৰ্ষণ হৈ আছে নহয় এতিয়া।
অ',
গাড়ী মটৰ ইমান বেছিকে চলি আছে তাৰে পৰা ইমান প্ৰদৰ্শন হৈ আছে।
অ' তুমি যে অফিচ অ' কোৱা?
তোমাৰ তাতে অ প্ৰদূৰ্ষণ ইমান হৈ আছে।
আমাৰ ইয়য়াাততো বহুত প্ৰদূষণ হৈ আছে ৰাস্তালৈ মানে ওলাই যাবই নোৱাৰি। ইমান এইয়া গাড়ী মটৰটো গৈয়ে থাকে ৰাস্তালৈ ওলালেো ইমান ধূলি বালি। আৰু গাড়ীৰ পৰা যিবোৰ ধৱা ওলাই। তাৰ কাৰণ ইমান প্ৰদূষণ হৈ থাকে আৰু গাড়ীবোৰো মানে লাহে লাহে যাব নোৱাৰে ন। এই সেই গাড়ীবোৰ যাব একেবাৰে ইমান স্পীডত যাব। আৰু তেওঁলোকে অকমান ৰখিব নোৱাৰে যোৱাৰ আগতে একদম। শব্দ মানে হৰ্ণ বজাই বজাই গৈ থাকিব তাৰ কাৰণতো শব্দও ওলাই থাকে ন কিমান। শব্দ ওলাই থাকে এটা গাড়ীত নহ কিন্তু বহুত কেইটা গাড়ীয়ে একেলগতে কৰি থাকে। তাৰ কাৰণে বহুত অসুবিধা হয় আৰু। আৰু তো পানীও আছে তোমাৰ পানীতো দেখাই নাই আজিকালিতো পানী দেখা নাই পানীতো। খাবই নোৱাৰি ভালদৰে ফিল্টাৰো নকৰি ভালে।
অ',
আগতেতো গিয়ছিল আগতেতো অ',
ইমান প্ৰদূষণ হৈ থাকে পানীত প্ৰদূষণ হৈ আছে।
অ' আগতেতো দেখা নাই আগতেতো মানুহে। খালৰ পৰা উঠাই ফালে লগে লগে পানী খাইছিল কিন্তু এতিয়াাতো একদম দম। ৰ পৰা আনি ফালে তিনি চাৰিবাৰ ফিল্টাৰ কৰি ফালে তাৰ পিছত।
অ-অ-অ এনে বাহিৰৰ পানী খাবই নোৱাৰে। আজিকালি পানী বিলাকতে ইমান প্ৰদূষণ হৈ থাকে ফিল্টাৰ সঁচাকে হৈছে যে ফিল্টাৰ কৰি খাব লাগে।
অ', তুমি যে অফিচলৈ যোৱা তেতিয়া কেনেকৈ অসুবিধা পোৱা প্ৰদূষণৰ কাৰণে।
বহুত অসুবিধা পাওঁ আমি যাওঁ আৰু। ইমান জামত ফাঁচি থাকো তাতে গাড়ী বিলাকৰ পৰা ধূলি বালি উৰি। থাকে আৰু।
অ',
তাৰপিছত আৰু যাও আৰু কিবাকে যাও। তাৰে কাৰণে চৰকাৰে কিমান হেৰি কৰি আছে যে হেৰি। গাড়ী বিলাক কমকে ইউজ কৰিব হৈছে। ৰাজহুৱীয়া গাড়ী বিলাক চ ব্যৱহাৰ কৰিব কৈ আছে। নিজ নিজৰ গাড়ী বিলাকত বেছিক ব্যৱহাৰ কৰিব মানা কৰিছে।
অ', কিন্তু কি কৰিবা মানুহে নুশুনে মানুহে নুশুনিলে আৰু কি কৰিবা। চৰকাৰতো কৈ থাকিব ন আৰু দেখা নাই আগত দ্বীপৰ বিলৰ অৱস্থা কি কৰিছে গছবোৰ কাটি কাট নোহোৱা কৰি দিছে নাই
অ আগত মানে উম কি ক'বা আৰু আগত এতিয়া যাই কিনে তুমি চাবা আৰু একো নাগাদতে।
অ তাতে একো নাই, আগতেতো গছ-গছনি আছিল কিমান ধুনীয়া বতাহ আছিল তাতে কৈ মানে কিবা এটা বেলেগে ভাৱ লাগিছিল আকৌ আৰু এতিয়া একদম গছ গছনি কাটি একদম নাইকিয়া কৰি দিছে গোটেই পৰিৱেশটো একদম নাইকিয়া কৰি দিছে তাতে।
আগতে যাতে হেৰিও আছিল পখিলা পখিলা বিলাকে আহিছিল দূৰৰ পৰা তাতে যাই কিনে এতিয়া শান্তি পাৱা অৱস্থা আছিল। এতিয়াটো একো নাই।
অ এইটো কাৰণে এই গছ গছনি কাটি আছে পিছত যিমান পাৰে মানুহে উদ্যোগ বনাই ছে তাৰ কাৰণেই বেছি এতিয়া প্ৰদূষণতটো বাঢ়ি গৈছে।
অ এতিয়া অ সেই উদ্যোগ বিলাকৰ পৰা পৰিদৰ্শন হৈ আছে কিন্তু তাৰে কাৰণে গছো কাটি আছে। সেইকাৰণেতো প্ৰদূষণৰ প্ৰদূষণৰ বৃদ্ধি হৈ আছে্
অ আৰু
তেলৰ দাম বাঢ়ি আছে কিমান তেলৰ দাম বাঢ়ি আছে তথাপিও মানে গাড়ী মটৰৰ ব্যৱহাৰ কৰা কমা নাই আৰু বেছিকে হৈ আছে।
অ পাৰিলে বেছিয়ে হৈ আছে ঠিকেই কৈছা।
আৰু এতিয়া মান বিজুলী দি চলা গাড়ী বিলাকে চলি আছে চাই দেখা পাই থাকো আমি।
অ
বিজুলী দি গাড়ী বিলাক চলিলে অলপ প্ৰদূষণতটো কমকে হয় তথাপি মানে তথাপিও মানুহে আৰু এই তেলে দি দিয়া গাড়ী বিলাক চলাই থাকে।
অহ আৰু এতিয়াতো মানে প্লাষ্টিক ইউজ কৰিবই নালাগে মানুহে, প্লাষ্টিক ব্যৱহাৰ কৰিলেই ই প্লাষ্টিক বোৰতো আৰু তোমাৰ মাটিত পেলাই থাকে সকলোৱে তাৰ কাৰণেটো তোমাৰ আকৌ, পা প্লাষ্টিকবোৰ সহজতে শেষ হৈ নাযায় নহয়, সেইবোৰ মাটিত একদম ক'ত, অ মাটিত এইবোৰ একদম বহুত বছৰে বছৰে থাকি যায়। তাৰফলত কি হয় মাটি গুণ নষ্ট হৈ যায়। অহ অহ
তাতে খেতি বাতিও কমি যায়।
অহ খেতিও নহয় আৰু বেছিকৈ কি জানা ইয়াৰ খেতিত যি তোমাৰ মানে ৰাসায়নিক সাৰ আৰু দি থাকে, কীটনাশক দি থাকে, তাৰ কাৰণেতো আৰু বেছি প্ৰদূষণটো বাঢ়ি গৈছে।
অ তাৰে কাৰণেটো শাক পাচলি বিলাকত ইমান হেৰি নাথাকে, পুষ্টিক পুষ্টিক বস্তু নাথাকে আৰু
অহ, তাৰ আগতে এনেকুৱা নাছিল। নহ প্লাষ্টিকৰ ব্যৱহাৰো নাছিল, মানুহে প্লাষ্টিকবোৰ ব্যৱহাৰ কৰা নাছিল, বেছি
আগত মাটি মাটিৰ বাচনতে ইউজ কৰিছিল, আগতে মাটি মাটিৰ বাচনতে ইউজ কৰিছিল কা কাপোৰ ব্যৱহাৰ কৰিছিলে, এতিয়া প্লাষ্টিক মানে যতেই যাওঁ আৰু তাতে প্লাষ্টিক
অ আৰু সেইকাৰণে মাটিৰ উৰ্বৰতা নষ্ট হৈছে মা মাটিৰ উৰ্বৰতাৰ কাৰণে খেতিও ভালদৰে নহয়, তাৰ কাৰণে এইবোৰ কৃষকসকলে এই সাৰবোৰী ব্যৱহাৰ কৰে, এইবোৰটো আমাৰ কাৰণেতো বহুত মানে ক্ষতিকাৰক নহ
অহ
আৰু তোৰ মানে কি কবা মানে এই প্ৰদূষণে গোটেই নষ্ট কৰি পেলাইছে, পৰিৱেশটো
অ তেতিয়া আৰু শাক পাচলি বিলাকতে এই কীটনাশক বিলাক দি থাকে তাতে তাৰ কাৰণে আমাৰ শৰীৰতো কিমান হেৰি হৈ যায় অনষ্টি হৈ যায়
অ ইমান বেমাৰ আজাৰ হৈ যায় মানুহৰ এই শাক পাচলিৰ কাৰণে
অ আগৰ শাক পাচলি মানে ইমান কম দাম আছিল এতিয়া দাম বিলাকতো কিমান বাঢ়িছে
অ' বহুত বাঢ়ি গৈছে আৰু মানে ডক্তৰসকলে কয় যে শাক পাচলি বেছিকৈ খাব লাগে কিন্তু যে এতিয়া শাক পাচলি পৰা সি মানুহৰ বেমাৰ হৈ গৈছে মানুহে খাব কি খোৱাৰ কাৰণতো বস্তু থাকিব লাগিব ন অ সেইকাৰনে আকৌ এই বেমাৰ আজাৰ বোৰ বাঢ়ি গৈছে মানুহে আৰু এই প্ৰদূষণটো মানে অলপ কমাব লাগিব মা চৰকাৰেতো কৈয়ে থাকে গছ পুলি ৰুবৰ কাৰণে গছ পুলি ৰুবৰ কাৰণে কিন্তু মানুহেতো গছ পুলি ৰুৱে কিন্তু এই ৰোৱাৰ পিছত এই ডাঙৰ ডাঙৰ গছবোৰতো যদি কাটিয়ে দিয়ে তেনেহলে কোনো মানে মানেই নাথাকে আমি যদি গছ পুলি নতুনকৈ ৰুও সেইটো আকৌ বাঢ়িব কিমান বছৰ লাগিব আকৌ তুমি যিবোৰ উ গছ পুলি ৰৈছিলা ডাঙৰ হৈ হৈছে সেইবোৰ কাটিয়ে দিয়া তাৰ কোনো মানেই নহয় ন
অ অ এতিয়া আৰু সিফালে চহৰৰ উপ ইমান প্ৰদূষণ হৈ থাকে তথাপিও আৰু গাঁও গাঁৱত আৰু ইমান প্ৰদূষণ নাই গাঁৱত গ'লে অলপ শান্তি বাতটো আহে
অ
আমাৰ চহৰৰতো অৱস্থা ইমান বেয়া আৰু তাকে ইমান প্ৰদূষণ আৰু মানে জানালাখন খুলিলে আৰু প্ৰদূষণ খনন চাউন বস্তু খন বায়ু খনে বজাই থাকে
অ আৰু মানে যিবোৰ নলা নৰ্দমা থাকে তাৰ পৰা লেতেৰা পানীবোৰ এইয়া নদীত যাই ফালে পৰে দেখা নাই ব্ৰহ্মপুত্ৰ নদী ইমান লেতেৰা কৰি পেলাইছে
অ
মানে তাতে এতিয়াতো মানে আগতে চাফা আছিল এতিয়া মানে গৈ থাকিলে দেখাই পোৱা যায় প্লাষ্টিক বহুত প্লাষ্টিক বহুত জাবৰ জোঁথৰ এতিয়াতো নদীতেই চব পেলায় আৰু একদম লেতেৰা কৰি পেলাইছে পানীটো
সেইটো কাৰণেতো এতিয়া আজিকালি নদীবিলাকতে ইমান হেৰি ন দেখা নাপাওঁ আৰু মাছ বিলাক দেখা নাপাওঁ
অ
আগতে কিমান দেখা পাইছিলো
অ মাছবোৰ এতিয়াও নাইকিয়া সিহঁত মানে সি মাছবোৰৰো অসুবিধা হয় ন তেওঁলোকে সেই পানীত থাকিলে তেওঁলোকেতো মৰিব না গোটেই পৰিৱেশ টোকে নষ্ট কৰি আছে মাছবোৰো মৰি গৈ আছে জীৱ জন্তুতো মানে উম মৰি আছে ন কিমান প্ৰদূষণৰ কাৰণে আৰু এই বায়ুৰ বায়ু বোৰো প্ৰদূষণ হোৱাৰ পিছত আমাৰ ফালেও উশাহ নিশাহৰ বহুত অসুবিধা হৈ গৈছে মাস্ক নিপিন্ধাক মানুহ ওলাবই নোৱাৰি
হয় সেইটো পিন্ধি কিনে ওলাব লাগে নহলে আৰু শৰীৰৰ ইমান প্ৰব্লেম দি থাকে
অ কাৰোবাৰ নাক বন্ধ হৈ থাকে কাৰোবাৰ মানে ইমান উম বেমাৰ হৈ থাকে মানে মাস্কটো আৰু সকলোৱে নিপিন্ধে ন কিছুমান মানুহে পিন্ধে অকল
উম।
কিন্তু বাহিৰত বহুত মানুহ ঘূৰি থাকে ন বহুতৰ কাৰণে এইটো বহুত।
অঁ, বেছিকে ক্ষতিকাৰক আমাৰ সেই গাড়ী মটৰৰ পৰা যিটো ধোঁৱা ওলাই থাকে। সেইটো বেছিকে ক্ষতিকাৰক হৈ যায়। আৰুতো আমাৰ
প্ৰদূষণৰ কাৰণেত আমাৰ ৰ'দৰ উচ্ততাতাও বাঢ়ি গ'ল নহয়।
অ', উম, সূৰ্যৰ ৰশ্মিও বেছি হৈ গ'ল ৰ'দো বাঢ়ি গল গৰমো বাঢ়ি গ'ল আগতেতো গৰম নাছিলে কিন্তু এতিয়াতো গৰমো বাঢ়ি গ'ল কাৰণ গছ গছিনি কাটি দিছে ন। আগতেতো গৰম লাগিলে মানে গছৰ তলত গৈ পেলি থিয়ব পাৰিছিলো এতিয়াতো গছ গছনি কাটি। ফালে নাইকিয় কৰি দিছে কৰবাত। গৈ থাকিলে ৰাস্তা থিয় হোৱাৰ ঠাইও ন নাপায়।
এনেকে প্ৰদূৰষণ থাকিলে আৰু নচলিব আৰু
অ' কাৰণ ভৱিষ্যয়ত প্ৰজন্ম আহি আছে ন। তিয়া যদি আমি প্ৰদূষণ কৰিয়ে থাকো ভৱিষ্যত প্ৰজন্মৰ কাৰণে এইটো বহুত অ অসুবিধাৰ। কাৰণ হৈ পৰিবানে প্ৰদূষণটো বহুত ডাঙৰ কাৰণ হৈ পৰিব। প্ৰটিঘণ্টা
উ অ', সচা গৈছে
অ', এই মানে প্ৰদূষণটো ৰোধ কৰিব লাগিব চৰকাৰৰ লগতে মানুহৰো সমাজখনো মানে অকমান ঠিক হ'ব লাগিব সমাজখননৰ সকলোকে শিকাব লাগিব আমি যে গছ গলৈ ৰুব ভালদৰে প্লাষ্টিক। যতে-যতে নেপেলাব অকমান চাফ চিকুণকৈ থাকিব। চলিব বস্তু
জাবৰ জবৰ যথে যথে ন নেপেলাব।
অ', আৰু প্লাষ্টিকটো মানে কমকৈ ইউজ কৰিব দিব লাগিব সেইবোৰ বস্তু মানে শিকাব লাগিব সেইবোৰ বস্তু। শিকালেহে মানুহক শিকালেহে মানে আমি অকমান বাচিব পাৰিম প্ৰদূষণৰ পৰা।
অ',
অ' আৰু চৰকাৰেো কৰিয় থাকে যে নিজা বা। বাহন ব্যৱহাৰ নকৰিব যিমান কমকৈ পাৰে কিন্তু মানুহে বুজিয়ে নাপায় চৰকাৰে কিমান সুবিধা কৰি দিছে। মানে ই এই বাহন বোৰ দি দিছে ইলেক্ট্ৰিক বাছ বোৰ দি দিছে ভিতৰত ঠাণ্ডাই লাগে গলে। এচি দিয়া সেইবোৰ ব ব্যৱহাৰ কৰিব লাগে। আৰু অকমান খোজ কাঢ়িলেও নিজৰো স্বাস্থ্যতো ভাল থাকে। কিন্তু মানুহে গাড়ী অ', অকল গাড়ী গাড়ীতেই উ কৰি থাকে গাড়ীৰ কাৰণে কিমান প্ৰদূষণ হৈছে।
অ গাড়ীৰ কাৰণে বৰষুণছে এতিয়া মানে আৰু চৰকাৰে বেছিকে কৰি আছে বিজুলী যি চলাব গাড়ী। বিলাকে চলাব কৈ আছে। তে গাড়ী বিলাক অলপ কমক ইজ ব্য্ৱহাৰ কৰিব কৈ আছে। কিন্তু আমি, সেই বিজুলী দি চলা গাড়ী বিলাক ব্যৱহাৰ বেছিকে কৰিব গৈছে, যাতে প্ৰদূষনটো কমকে হৈ থাকে।
অ। ঠিকে আছে। ভালে লাগিল প্ৰদু ত' তুমিও এনেকুৱা ভাবা মোৰ দৰে, প্ৰদূষনটো যাতে আমি ৰোধ কৰিব পাৰো। ঠিকে আছে ভালেই লাগিল, কথা পাতি প্ৰদূষণৰ বিষয়ে।
ঠিকে আছে দিয়া।
হয়।